হেল্ল' কি কৰিছা
এই এনে আছো তুমি
ব গলে পিছে কি কয় এতিয়া ঘৰত আছেনে
হয় ঘৰতে আছো
আচ্ছা আচ্ছা পিছে তোমাৰ স্কুল চামাৰভেকেশন দিলে
হয় হয়
অ দিলে ন অ আচ্ছা আচ্ছা দিয়া দিয়া ভালে ক'ব গ'লে এতিয়া কি ভাবিছা এনে ক'ব গ'লে কি কি কৰিবা এতিয়া চামাৰ ভেকেশ্যনত
এতিয়াতো চামাৰ ভেকেশচনত আছো এনেই এতিয়া মানে বহুত খিনি এচাইণ্টমেণ্ট প্ৰজেক্ট সেইবিলাকৰো কাম থাকিব তাৰ মাজতে অকমান অ অ তাৰ মাজত অকমান বাহিৰত কৰ'বাত এনে যদি মানে মাইণ্ডটো অকমান ফ্ৰেচ কৰিব কাৰণে আৰু ক'বাত যদি ঘূৰিব চুৰিব যাও প্লেনচ প্লেন কিবা অকমান কৰিব লাগিব
অ আচ্ছা আচ্ছা কৰিবা কৰিবা যাবা ভাল লাগিব কাৰণ ক'ব গলে এতিয়াতো অলপমান ৰেষ্ট পাইছা ন কব গ'লে অলপমান ঘূৰি ফুৰিও অ আহা বোলো। হয়নে, অ প্ৰজেক্ট চজেক্ট বিলাকো কৰিবা তাৰপিছত টাইমত
এইবিলাকো থাকে।
উম। উম পিছে ক'ব গ'লে এতিয়া চামাৰ ভেকেচনত কেনেকোৱা কি মানে অ কৰি আ ছা দিন মানে কেনেকে কটাই আছা?
এতিয়াতো বৰ্তমানলৈকেতো একো মানে ইমান এটা মানে এতিয়া চামাৰ ভেকেচনটো একচুৱেলি ষ্টাৰ্ট হৈছে আৰু। মানে ফাৰ্ষ্ট উইকটো চলিয়ে আছে, অ মানে এতিয়ালৈকেতো একো ইমান মানে আ প্ৰডাক্টিভ কৰা নাই বাৰু।
আচ্ছা একো মানে ভাবা নাই আৰু।
নাই ভাৱা নাই আও কিন্তু মানে নেক্সট উইকৰ পৰা মানে ভালকে টাইমখিনি ভালকে মেনেজ কৰিব লাগিব।
আচ্ছা আচ্ছা।
যিহেতু চামাৰ ভেকেশ্যনত টাইমখিনি অ টাইমখিনি অকমান ম ভালকে মেনেজ কৰিব লাগিব কাৰণ কিয় যিটো প্ৰজেক্টচ আৰু হেৰি এচাইনমেন্টৰ বহু ত মানে বহুতখিনি মানে হেৰি আছ চব-চাব আ, চব চাবজেক্টছৰ লগতে তাৰ লগতে গোটেইখিনি কৰিব লাগিব, চ' সেই-সেই সেইটো কাৰণে। অ', সেইটো কাৰণে টাইম দিব লাগিব আকৌ, একজামো আহিব। চামাৰ ভেকেশচনৰ পিছতে। অ' অ', সেইটো কাৰণে সেইটো কাৰণে অকমান মানে এট দা চেম টাইম প্ৰজেক্টছৰ লগত সেইটোৰ অকণমান আমি মানে ট্ৰাই কৰিবলৈ মানে সেই তো অকমান-অকমান আমি মানে পঢ়িব লাগিব।
পঢ়িব লাগিব।
পঢ়িবলৈ লগতে চামাৰ ভেকচনটো এনজয় কৰিব লাগিব।
চামাৰ ভেকেচনটো হা', চব মেনেজ কৰি ল'বা আৰু তাতে মানে আহ আ টাইমৰ ওপৰত কথা চ'ব ন টাইমৰ ওপৰত। কথা, তুমি যদি টাইমটো ধুনীয়াকে মানে, ক'ব গলে কি কৈ বস্তু খিনি সজাব জানা টাইমটোৰ লগত ধুনীয়াকে সজাব জানা তেতিয়াহলে তুমি কব গলে ধুনীয়াকে চব কৰিব পাৰিবা নহলে বা যদি সেনেকে সজাই লব নোৱাৰা, তেতিয়াহলে ক'ব গলে তোমাৰ খেলি মেলি হব।
হয়।
অ', তোমাৰ মতে কি কয় আ, তুমি কিবা এনেকে ভাবি থৈছা নেকি যে মই এইটো খিনি খিনি কৰিম বা তোমাৰ মতে টাইম মেনেজমেণ্ট কি হয়নো? লাইক তোমাৰ মতে আৰু তুমি টাইম মেনেজ তেনেকে কেনেকে কৰা? ক'ব গলে, স্কুল টোল থাকিলে ক'ব গ'লে, স্কুল টোল থাকিলে বা টিউচন
হয়-হয়। মানে সময়খিনি, প্ৰথমতে আধা সেইখিনি সময়ত ত অ স্কুল তাৰপিছত টিউচন সেইবিলাক চাই বাকী যোনখিনি অ, গোটেই দিনটোৰ আধা বা খিনিতো সেয়াতে যায়। কিন্তু বাকীজন যোনখিনি সময় হৈ মই আ, যো - যোনবিলাক আ, চাবজেক্টচৰ মানে প্ৰায়ৰিতী দিয়া যায় আৰু আ মানে যোনবিলাক কত বেছিকে গু-গুৰুত্ব দিব লগা আছে সেইবিলাকত অকমান বেছিকে সময় দি কেনে বাকী খিনিত অকমান তাৰে পৰা অকমান সময়তো লৈ কেনে এদিন যদি মই এটা বিষয়ত যদি মই অকমান বেছি কে যদি মই অকণমান গুৰুত্ব দিছো তেতিয়াহলে আ তাৰ পিছৰ দিনাখন মই অ কমান সেইটো চাবজেক্টত মই অকমান মই কম সময় দি কেনে মই বাক কি এটা মই বেলেগ চাবজেক্টত অকনমান মই সময় দিওঁ, সেই তেনেধৰণে মানে সময় খিনি মই মানে ভাগ কৰি দিওঁ। হয় অ মানে কি হয়, সেই ভাগ কৰিলে আমাৰ সময়খিন সময়খিনি আমাৰ মানে ব্যয় নাযায়, ব্যয় নহয় কেনে আমি হেই গুতেই খিনি সময়ৰে আমি এটা ভাল ইউজ কৰিব পাৰো, এটা মানে ভাল ব্যৱহাৰ কৰিব পাৰো।
উম গম পাইছো-গম পাইছো। সেনেকে ধুনীয়াকে মানে, ক'ব গ'লে কটাব পাৰ সময় খিনি তুমি ভাগ কৰি লৈছা যিহেতু ক'ব গ'লে তোমাৰ বস্তু বিলাক কৰোতে তোমাৰ দিগদাৰো নহয়। অসুবিধাও নহয়। কাৰণ তুমি এটা বস্তু যেতিয়া কৰি আছা ক'ব গ'লে তুমি যেনেকে তুমি আজি এটা চাবজেক্ট কৰিছা ভালকে ক'বলৈকে কালিলৈকে সিটো অলপমান কৰিলা, তাৰপিছত তুমি এটা নত নতুন চাবজেক্ট এটাত গুৰুত্ব দিলা। ক'ব গলে সদায় খিনি তোমাৰ সদায় মানে ক'ব গ'লে কিবা না কিবা এটা হৈ থাকে আৰু ক'ব গ'লে তুমি সেইখিনি কৰি-কৰি পিছলৈকে তোমাৰ ধুনীয়াকৈ ক'ব গ'লে চব মানে চিজিল হৈ যায় আৰু বস্তু বিলাক ক'ব গ'লে ধুনীয়াকে এটা-এটা মানে তোমাৰ লাইনত আহি যায় বস্তু বস্তু খিনি যে অঁ এই খিনি খিনি কৰিছিলো এইখিনি খিনি সময়ত অঁ তোমাৰ ধুনীয়াকে মানে চিজিল হৈ যায় আৰু কাৰণ এতিয়া ক'ব গ'লে যিমানে ডাঙৰ ক্লাছ হৈ আহা সিমানে ক'ব গ'লে প্ৰেচাৰটো বাঢ়ি আহে ন। কষ্ট হয় পঢ়া শুনাত কব গ'লে তুমি যদি তেনেকে ক'ব গলে যেনেকে ভাগ কৰি লৈছা তোমাৰ ক'ব গ'লে কি কয় দিনৰ মানে দিন তো যেনেকে তুমি সময় খিনি ভাগ কৰি লৈছা তেনেকে কৰিলে তোমাৰ ক'ব গলে তোমাৰ বস্তু খিনিওঁ তোমাৰ চিজিল থাকে। তেনেকুৱা হয় ন আৰু ক'ব গলে টাইম মেনেজ তুমি যদি টাইম মেনেজ কৰা মানে এনেকে কব গলে এটা মানে কব গলে এটা ডিচিপ্লিন এটা মানে ঠন হৈ যায় যে নিজৰ এটা চেলপ্ ডিচিপ্লিন এটা মানে কব গলে আ কি কয় বনি আহে নিজৰ ভিতৰৰ পৰা ক'বলে তুমি যদি তেনেকে আজি যেতিয়া পঢ়াত তুমি এনেকে দিছা ক'ব গ'লে তেনেকে তুমি যদি সদায় কৰি থাকা তেতিয়াহ'লে আহ তোমাৰ মানে ক'ব গলে আগলৈকে যাই কেনেও তোমাৰ ভাল হ'ব কাৰণ তোমাৰ টাইমটো চবতে লাগে ন এতিয়া ক'ব গ'লে তোমাৰ টাইম তুমি ৰাতিপুৱা উঠাৰ পৰা ৰাতি হোৱালৈকে টাইমটো ক'ব গ'লে তুমি মেনেজ কৰি চলি আছা। তুমি ভাত খোৱাৰ সময়ত ভাত খাইছা, পঢ়াৰ সময়ত পঢ়িছা সেনেকুৱা টাইপ হয় ন। কব গ'লে ৰিলেক্স চিজেনৰ টাইমত ৰিলেক্স হৈছা তেনেকুৱা ক'ব গ'লে তোমাৰ চবখিনি ভাগ হৈ থাকে তোমাৰ বেছি মানে মাথাত ক'ব গ'লে কষ্টও নহয় ষ্ট্ৰেছ টো কমাই দিয়ে। তোমাৰ কব গ'লে কাৰণ তোমাৰ বস্তু বিলাক মিলি আছে আৰু যেতিয়া তোমাৰ এনেকা যদি টাইম মেনেজমেণ্ট নকৰা তেতিয়াহ'লে তোমাৰ ক'ব গ'লে বস্তু বিলাক তোমাৰ খেলি মেলি হৈ থাকিব ইয়াৰ বস্তু তাত তাৰ বস্তু তাত তুমি ক'ব গ'লে ৰেষ্ট ল'ব নোৱাৰিবা ক'ব গ'লে তোমাৰ টোপনিও পূৰণ নহ'ব তোমাৰ খোৱা লোৱাও টাইমত নহ'ব
হয় অঁ আৰু আমি যদি ভালকে সময়খিনি যদি আমি অঁ মানে যদি আমি ব্যৱহাৰ কৰিব নোৱাৰো তালে শেষৰলৈকে কাম বিলাক মানে থা- কি যায় যোনটো কাৰণে একদম শেষত আমাৰ টে টেনচন হয় যে কিক আমাৰ হাতত অঁ সময়ৰ নাটনি হয়। কিন্তু কাম বহুত থাকে চ' সেই গোটেইখিনি আমি একেলগে মানে সেই কাম খিনি ইমান খিনি কামক ইমান এটা কম সময়ৰ ভিতৰত আমি কমপ্লিট কৰিব পাৰিম নে নোৱাৰিম তাৰে অকণমান মানে চিন্তা থাকে সেইটোত অঁ অঁ সেইটোতে আম আমি যদি একদম আগৰ পৰাই য যদি আমি আমাৰ সময়খিনি যদি ভালকৈ যদি আমি ব্যৱহাৰ কৰোঁ, যদি গোটেই গোটেই সময় খিনিত যদি আমি ভাগ কৰি লওঁ যে কোনটোত মই অকমান বেছিকে আজি মই কোনটো বিষয়ত অকমান মই বেছিকে মই গুৰুত্ব দি দি কেনে এইখিনি কাম আজি মই সেশ কৰি কেনে মই অহা কাই দিলে আৰু এটা বেলেগ এটা গুৰুত্বপূৰ্ণ বিষয়। মই বেছিকে মই সময় দিব পাৰিম সেনেকে। যদি এইখিনি যদি ভাগ কৰি লওঁ তেতিয়াাহ'লে একদম শেষৰলৈকে আমাৰ মানে বস্তু খিনি মানে। থাকি নাযায়। থাকি নাযায় যিহেতো সেইটো কাৰণে গোটেই খিনি এটা চিডিএম মানে এটা বেলেন্স। মাধ্মত যাই থাকে যোনটোৱে আমাৰ। মানে ইমান এটা মানে প্ৰব্লেম ক্ৰিয়েট।
ৰ্পবেলেম ক্ৰিয়েট নকৰে আৰু তোমাৰ টাইম মেনেজমেন্ট কৰি চলিলে তোমাৰ ক'ব গ'লে এতিয়া তোমাৰ। শুনাত যিহেতু সহায় কৰি আছে তোমাৰ ক'ব গ'লে তোমাৰ স্বাস্থ্যটোতো স্বাস্থ্যত তোমাৰ। ভাল থাকিব। কাৰণ তুমি এটা কাম যেতিয়া কৰি আছা টাইমে টাইমে তোমাৰ বডিটো ৰেষ্ট পাই আছে। ক'ব গ'লে কাম খিনিও কৰি আছে তাৰ পিছত তোমাৰ এইপিনে পঢ়া। আপোনাৰ মানে ক'ব গ'লে চাইডৰে চাব গ'লে তোমাৰ চব ধুন ধুনীয় ক'ব। ক'ব গ'লে ‌মিলি আছে ক'ব গ'লে আৰু তোমাৰ মানে কি কয় মানে ইষ্ট্ৰছ নকৰে আৰু। তোমাৰ বডিটোও আৰাম পায় ক'ব গ'লে, আৰু তোমাৰ এটা মানে কনফিডে থাকিব যে অ মোৰ এইখিনি। কাম কমপ্লিট আছে আৰু ক'ব গ'লে মই খিনি। কাম কৰিব পাৰিম তুমি টাইম মেনেজ কৰিলে তোমাৰ ক'ব গ'লে এটা আগ্ৰহ আহে যে অ মই এইখিনি ক। কৰিব পাৰিম মই এনেকে এনেকে মিলাই কিনে চলিব পাৰিম ক'ব গ'লে এটা মানে লাইফ। তোমাং তোমাৰ এটা স্কিল ডেভলপমেণ্টৰ। ডেভেলপ হ'য় যায় আৰু কাৰণ তোমাৰ এইটো তোমাৰ ক'ব গ'লে মানে অ চব মানে। ক'ব গ'লে গোটেই জীৱনতো তোমাৰ কাম দিব ন আজি। আজি তুমি পঢ়া শুনা কৰি আছা যিহেতু কালিলৈকে তুমি ক'ব গ'লেজত যাবা। কলেজত যাই কিনে তাৰপিছ তোমাৰ কলেজ লাইফ ষ্টাৰ হ'ব। কলেজতো চেম ডিচিপ্লিন। নিউজ তুমি ভাল এটা লাইক কি কয় মানে। কৰ্ম জীৱনতো ক'ব গ'লে তোমাৰ চাকৰি জীৱনতো তুমি সেইখিনি কি কয় মানে দিনৰ। মানে ক'ব গ'লে ডে টু ডে লাইফত তুমি এপ্লাই কিনে। তোমাৰ কাম বিলাক ভালকে কৰি যাব পাৰিবা তোমাৰ এটা চাক্সেছফুল ৱেব। থাকি যায় মানে টাইম মেনেজ কৰি চলিলে তোমাৰ ক'ব গ'লে তোমাৰ এই টাইম মেনেজমেন্টৱে তোমাৰ চাক্সেছফুল। ৱে এটাত লৈ যায় তোমাক ক'ব গ'লে।
হয় হয়।
হা সেইটোৱে চবকে হেল্প কৰে আৰু ষ্টুডেন্ট বুলিয়ে নহয় কিয় এ তোমাৰ ক'ব গ'লে। চব ক্ষেত্ৰতে উম। উম গুৰুত্ব দিয়ে ক'ব গ'লে ইম্পৰ্টেঞ্চ আছে সেইটোয়ে এতিয়া ক'ব গ'লে তোমাৰ। টোপনিও কি কয় ভালকে হয় তেতিয়া তোমাৰ চব বস্তু তোমাৰ কামৰ পৰাই। তোমাৰ খোৱা লোৱাৰ পৰাই ক'ব গ'লে, তোমাৰ নিজৰ ক'ব গ'লে এটা কেৰেক্টাৰ গঠিত। তোলে টাইম মেনেজ কৰি চলিলে। সেইটোৱে আৰু টাইম মেনেজ সেইকাৰণে বহুত ইম্পটেট মানে ক'ব গ'লে। এ তাৰ লগতে আৰু সেনেকুৱা আৰু ক'ব গ'লে তোমাৰ ডে টু ডে লাইফত। ভাল কৰে তাৰপিছত তোমাৰ এতিয়া টাইম মেনেজমেন্ট কৰি চলিলে তুমি মানে ক'ব গ'লে তোমাৰ। মানে তোমাৰ ওৱিকলি গ'লেও থাকিব পাৰে যে মই এইটো সপ্তা অ। বা ডে টু ডে লাইফ সেইটোৱেই আৰু ক'ব গ'লে তোমাৰ মানে গলছ বিলাক। আৰছিভ কৰাত মানে। সহায় কৰে আৰু সহায় হয় বহুত সহায় হয় উম। ফ্ৰী টাইমো পোৱা যায় উ এলাহ কৰিব নালাগে। কাৰণ তুমি যদি এতিয়া এতিয়াৰ কামটো যদি এতিয়াই কৰি লৈছা। তুমি আজি যদি তোমাৰ কামটো একঘণ্টাত হৈ যায় তুমি ভাবা যে। আজি নাই আধা ঘন্টা ৰখি কিনে কৰোঁ, কিন্তু তোমাৰ আধা ঘন্টা খিনি ৱেষ্ট হৈ গ'ল তুমি সেই। সেইখিনি কামৰ সেই এক ঘন্টাত যদি কৰি ললা হয়, সেই আধা আধা ঘন্টা খিনি তুমি কি কয় বেলেগ। কাম এটা কৰিব পাৰিলা হয় পিছত যাই কিনে তুমি আৰামছে ক'ব গ'লে জিৰণি বা ক'ব গ'লে তোমাৰ। ওম মন পচন্দ কাম কৰিব পাৰিলা হ'য়। তেনেকুৱা হয় আৰু সেইটোয়ে আৰু মানে টাইম মেনেজমেন্ট। এইটো আৰু সেইকাৰণে ভাল হয় আৰু তুমি ফল' কৰি আছা ভাল। তাকেই আৰু উম দিয়া তেতিয়া হ'লে। ঠিক আছে দিয়া তেতিয়াহ'লে অ দিয়া।